হেল্লৌ'
অঁ।
অঁ তো ক'ত আছা?
তোমাৰ অঁ কোৱা?
ক'ত আছা?
মই ঘৰত ৰবা তুমি?
অঁ' মই ঘৰতে আছো, তুমি ফোন কৰিছিলা নেকি এবাৰ মানে মোৰ ফোনত- অ দেখা যেন পালো ফোন কৰা।
নাই নাই কৰা মই।
আৎচ্ছা আৎচ্ছা। আৰু অ আমি যে কৰ'বাত ফুৰিব যোৱা কথা আছিল কি হ'ল?
যোৱা নহল।
নাই নাই তোমাক তো- তুমিতো ঘৰত সুধিম সুধিম বুলি কৈছিলা বোলে ঘৰত সুধিব লাগিব কি কয়? যাব নিদিয়ে নিদিয়ে সুধিছিলানে নাই?
অ তুমি মানে যিটো যোৱাৰ কথা আছে আগত আগৰ মানে সেই হয়- জুলাইৰ শেষৰ পিনে সেইটো কথা কৈছা আৎচ্ছা। হয়, সেইটো যাবলৈ দিছে। যাবলে মানা কৰা তাত যাব দিছে।
হেল্লৌ'
অঁ অঁ শুনি আছো, যাব কৈছে যাব কৈছে। নাই কৰা নাই কৰা।
আচ্ছা।
কে কেতিয়া মানে যাম বুলি ভাবিছা এনে টাইমটো?
মানে অ ডেটৰ কথা কৈছে ন টাইমৰ কথা কৈছে? হেল্ল'!
ডেট ডেট সেইটো মানে কোনটো ডেটত যাবা কেনে ধৰণৰ মানে প্লেন বোৰ বনাইছা?
ডেট মানে ডেট ক'ব গ'লে আমি আহ হাৰীয়ত কৰিম বুলি ভাবিছো আমিতো পঁচিশ তাৰিখৰ পৰা ত্ৰিশ তাৰিখৰ ভিতৰত কৰিম বুলি ভাবিছো। মানে জুলাইৰ শেষত আৰু? জুলাইৰ শে ষত, জুলাইৰ পঁচিছৰ পৰা ত্ৰিশৰ ভিতৰত যাম, মানে আমাৰ সেইখিনি সময়ত মোৰ মোৰ লগৰ লগৰ কেইজনক সোধা মতে তেওঁলোকে মানে ফ্ৰী হ'ব সেই টাইমত।
আচ্ছা।
গতিকে সকলোৱে একেলগে ফ্ৰী হলে মানে মুকলি হলে আৰু যাবলৈ সুবিধা হয় আৰু।
সুবিধা হয়, সেইটো হয়। কি কিবা অলপ বেলেগ ধৰণৰ হৈ আছে, বৰষুণে আজি ৰাতিপুৱাৰ পৰা বৰষুণ বতৰ বতৰৰ কথা কৈছো।
অঁ অঁ বৰষুণ বাপৰে ৰাতিপুৱাৰ পৰা বৰষুণ মানে ইমান বেয়া কি ক'ম আৰু বা বানপানী হ'ব এতিয়া।
বান পানী হ'ব সেইটোৱে সেইটোৱে।
বাকী তোমালোকৰ পিনে বানপানী হৈছে নেকি?
নাই এতিয়ালৈকে হোৱা নাই হ'ব আৰু, দি অকমান মানে বৰষুণ দি আছে। সেইটোৱে। বাকী ক'ত যাম বুলি কৈ আছিলা এ শ্বিলং ন? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হ'ব দে